হেল্ল',
আহে,
অ', কি কৰিছ?
কি খবৰ এইয়া, বাচন - বৰ্তন ধুই আজুৰি হয়,
অ', - এ ', এ', আজি অকমান, ওলায় আহিছো। তোৰ দোকানৰ ফালে, হা',
অ-অ
আজি বোলো অকমান দুক, দোকানৰ ফালে ওলাই আহিছোঁ।
অ ', গাটো ভাল পাইছে?
অ', গাটো ভাল, পালো অকমান পাইছো -পাইছো শুনিছা নে নাই?
অ ', শুনিছো-শুনিছো
অ', মান মাজে-মাজে নেটৱৰ্কটো ডিষ্টাৰ্ব হয়', অ', মই শুনিছো', শুনিছো।
অ', নেটৱৰ্ক বহুত দিষ্ট, কৰি আছে,
অ ', আজি বোলো গাটো ভাল পাই অকমান দোকানৰ ফালে ওলাই আহিছো।
অ ', ভালে কৰিছে দিয়ক।
তাকে তাৰপিছত অ ', কৰিলো- কৰিলো মই অকমান খায়েই আহিছো। যিবা ঘৰতে তাৰ পৰাা ইয়াতে সেই চাহ তাহ বনালো টি মেকাৰতে আছে। চাহ তাহ বনালো খালো। ভাত কিহেৰে খালা?
আ নম অ' শুনিছে?
অ' মাজে -মাজে মাতটো তোমাৰ নাইকিয়া হৈ যায়।
অ' ৰ'ব ৰ'ব মই ওপৰলে উঠি আছো।
অ '
তাৰপিছতে হেৰি এ কচু ভাজিলো কলা কচু।
অ' এই ব বঢ়িয়া বস্তু আৰু মোক কাহ হৈ আছে। যদি মানে বস্তুটো বঢ়িয়া আৰু ন?
অ' ভাল, ভাল। হয় ময়ো খোৱা নাই বাৰু। ভাজি দিছিলোঁ, কাম কৰা মানুহ আছিলে যে। অ' খোৱা ভাল। ভাল লাগে আকৌ।
অ'। অ' হয় নেকি? উম।
কালি কি খালো, কালি বেঙেনা।
বাকী মাহঁতৰ গা-মূৰ ভালে আছে ন? হেল্ল'।
তাৰপিছতে, আজি কাম কৰা মানুহ আছিলে যে তাকে বনাই দিলো।
অ', অ' কাম কৰি শেষ হোৱা নাই ন?
হেল্ল'।
কাম কৰি শেষ হোৱা নাই বোলো।
অ' কাম কৰি শেষ হোৱা নাই। মাজে- মাজে নেটটো নাইকিয়া হৈ যায়, মাতটোৱেই নাই
অ'। একটা আগৰ। নেটৱৰ্কৰ কাৰণে। উম, আমাৰ ইয়াত ঠিকে আছে বাৰু আজি। এই তোমালোকৰ তাতেহে নেকি চাগে, নেটৱৰ্ক ইছু। হা
বহুত বেয়া।
উম। দিগদাৰ লাগে ন? নেটৱৰ্কতটো বেয়া হ'লে কথা পাতি।
তাৰপা এই মাইনাজনীয়ে কি কৰি আছে?
বিৰাট দিগদাৰ। এতিয়া শুনিছে নে নাইকিয়া হ'ল আকৌ?
এতিয়া শুনিছো শুনিছো, মাইনাজনী কি তাই শুলে নেকি অকণমান? মাইনাজনী শুলে নেকি বোলো?
অ' অ' শুলে তাই।
অ' তাইৰ গাটো এতিয়া
আজি ভাগৰ লাগিল স্কুলৰ পৰা আহি। গাটো এতিয়া ভালে পাইছে বাৰু। অ' আজি-আজি গ'ল, সোনকালে গ'ল, গৈ খেলিলে গৈ। তাৰপিছত আকৌ অনাৰ সময়ত দেৰি আনিব গৈ দিছে, তাত খেলিব লাগিব।
মোৰ মাই হিহি।
অঁ খেলিব লাগিব যে সেইকাৰণে দেৰিকে যাব দিছে তাতে বৰষুণো পৰি নাই।
অঁ বৰষুণ কৰিলে অঁ তাই শুনকালে? সোনকালে নুঠে সেইটো এটা দিগদাৰ উম।
তেতিয়া মানে এ সন্ধিয়া লাগি যাব নহ'লে মন চন বেয়া কৰি থাকিব।
বেয়া লাগে ন তেনেকে মন বেয়া কৰি থাকিলে? এয়া।
এতিয়া স্কুলৰ পৰা আহি ভাত নাখায় ভাগৰ লাগি আহিছে বোলে?
অঁ আই অঁ আই। অঁ ৱাহ অঁ ৱাহ।
এতিয়া।
উম এই আঁঠুৱা চাঠুৱা তৰি দিছো নে মহ বিলাক খুব বেছি মহ নহয় আজি কালি। কালি। মহে খাব চাবা।
নাচা লগাই দিয়া নাই বাৰু ফেন বাগি আছে নহয়।
এ এনেকুৱা ম'হ আছে ফেনৰ তলতো খায়েই অঁ মানুহ।
অঁ খাই খাই।
ফেনৰ তলতো পৰেগৈ গৈ পেলাই অঁ বেছি হয় ন ৰ'দ কাঢ়া হলে কিন্তু অকমান কমহে হয় মহটো।
অঁ কম হয় ৰ'দ হলে ধৰক। অঁ সন্ধিয়ায়ত আহে তাৰ পিছত নাইকিয়া হৈ যায় গৈ এনেকুৱা বতৰত একদম ভিতৰত থাকি যায় মহ বিলাক।
এ বাই আৰু ইমান ডাঙৰ ডাঙৰ মহ বাপৰে। পৰা লগতে তেজ খাই। অ এতিয়া কি কবা আৰু মানে।
মাতটো নাইকিয়া হৈ হৈ গৈ আছে।
হেল্ল'
হেল্ল'
শুনিছানে বাৰু। অ এতিয়া শুনিছো মাজে মাজে নাইকিয়া হৈ যায়। অ
হয় হৈ যায়।
অ এই বৰ বেয়া হৈছে?
মই তথাপিও এনেকুৱা নেট। ইমান বেয়া হৈছে?
অ বহুত বেয়া হৈছে?
বহুত বেয়া মই এয়াৰ ফাইবাৰ এটা বহাবলৈ কৈ আছোঁ।
অ এ জিঅ' ফাইভাৰ ন
অ সেয়া ভিতৰত এই ওপৰত দিলে তেতিয়া ধুনীয়াকে নেট টো পোৱা যাব।
এ দি লোৱাই ভাল দিয়া ইমান অসুবিধা নেটৰ কাৰণে
এ বহুত বেয়া
উম উম
তাত ভাল আৰু ধুনীয়াকে গলে ধুনীয়াকে নেটটো পোৱা যায় ত ভিতৰতে কাম চাম কৰি দিব পাৰি নেটৰ কাম বিলাক আৰু ইয়াত যে। ভিতৰতো নেপায় বাহিৰতো নেপায়।
উম বিশ টকা আৰু কি কবা। উম আমাৰ ইয়াতে বাকি দিকাইছে কেলে উম। এ ববিতা ছোৱালীজনীৰ দোকানত থাকিলে সেইটোয়ে দিগদাৰ আৰু ববিতা ছোৱালীজনী আহি এ কিবা লাগে যে লৈ ললে তাই নিজে লৈ লৈছে মই কথা অ
মই মাতটো শুনিছো।
অ নাই আক মই কি ছোৱালী বাপৰে। নিজে ললে মোক দেখিলে যে কথা পাতে কি আছে আনটিয়ে একেবাৰে মই এনেকে মুখত আঙুলিটো আঙুলিত দিলো যে তাই টেমাত তা গ্ৰাম উলিয়ালে কাটৰ এখন উলিয়ালে দাম কিমান। ট্ৰাই কৰি এতিয়া লিখি থবলৈ দি থৈ গৈছে। মানে বাক কি লয় যে ববিতাই অ কাৰণ আৰু ব ববিতা। পাৰ্লাৰ তাইও আজিকালি বহুত টকা মানে হেৰি যে এইটো কি ত কাষ্টমাৰ আহে ন পাৰ্লাৰ না।
আহে আহে আৰু হেৰিও হল যে তাতে স্কুলখনো হ'ল কলেজখনো হ'ল।
কলেজখনো হ'ল, গাৰ্জেন বোৰো আহে আৰু মানুহ বিলাক আজিকালি কনচিয়াচ ন নিজৰ সৌন্দৰ্যক লৈ হয় নে নহয় চবো চব জেগাতে গাওঁ হওঁক টাউন হওঁক তুমি চা চাবাচোন আৰু হয়ো ভাল কথা কিন্তু এইটো নিজক ভালে ৰাখিব লাগে ন
অ' সজাই ৰাখিব লাগে। আৰু চাব, মেকআপটো আজিকালি
উম! আৰু আজিকালি আমি ভাবোঁ বয়স হৈছে বয়স হোৱাৰ পাছত এ নকৰিলেও হ'ল একো। কিন্তু, বহুতে সেইটো নেভাবে নহয়, বহুতে ভাবে যে বয়স হৈছে এতিয়া কৰিবহে লাগে। অ অ মনটো ভাল লাগি থাকে। অ সেয়াই আৰু
মানুহৰ এলাহ লাগে কৰিবলে
হোম
আমাৰ এলাহ লাগে সেইবোৰ কৰিবলৈ দিগদাৰ।
এলাহ লাগে অ আমাৰ সেইটোৱে কথা, আমাৰ এলাহটো বেছি।
বেছি কথাতে এলাহ হ'লে হে
উম, উম উম উম।
মই তথাপিও কেইটামান পাই থাকো বাৰু কালি কেকৰ অৰ্ডাৰ এটা আছিলে সেইটো দিলো।
উম উম
গৰম যে স্কিন বিলাক একদম ফুলি যায়গৈ বহুত দিগদাৰ
হয় এ তাইক অলপ পাছত জগাই দিবা মহে খাব যে, উম উম হ উফ
বহাই থ'লে খজোৱাই থাকিব উঠি আহি পেলাই অ কান্দি থাকিব মনে মনে অ বেয়া লাগে বেয়া লাগে
আহ
উঠিবলৈ উঠিলে মনটো বেয়া লাগে বোলে। শুবলে নিবিচাৰে
এতিয়া ল'ৰা ছোৱালীক কি দোখিবানো
উম
আৰু গৰমটো এনেকুৱা গৰম
এই তা গৰম, গপনি গপনি মাৰি আছে বৰষুণ আকৌ আহে নেকি ঠিক নাই। উম
কালি কৰ পৰা ধুমুহা আহিল জানো?
কালি অ আহিছে বোলে সেইটো চাইডে ন এইফালে নাই এইটো বুটানী নাথাকে নাথাকে দু এনেকুৱাত নাথাকে উ বাৰু ঠিকে আছে ৰাখিছো এতিয়া ন,
অ ঠিকে আছে হব
ন
ৰাতি ধৰিব লাগিব